না।
আছো এনে তুমি কি কৰি আছা
এনেই আছো। খবৰ ভাল?
অ ভাল তোমাৰ
ভালেই।
অঁ এ ভাত খালো তুমি কি খালা?
মই একো খোৱাই নাই মই আহিছো হে
অ।
অহ
কিয় এতিয়ালৈ একো হোৱা নাই ভোক লগা নাই নেকি
উম নাই ন হয় মই ক্লাছত কৈছিলো যে মানে মই ৰুমত থাকে পঢ়ো ন। তাৰ পৰা আহি পাইছো হে মানে কিবা এটা ভেজাল লাগিছিলে যে সেইকাৰণে মই খাব পোৱাই নাই খামহে
অ
উম তুমি কি দি খালা?
পনীৰ আমলেট বনাইছিলা সেই আমলেট দিয়ে খালো আৰু।
অঁ ক্লাচ গৈ আছা।
ক্লাছ মানে কি আমাৰ এক্জাম শেষ হলে কলেজত গৰম বন্ধ দিছে।
এনে তুমি যে মানে কিবা অলপ সৰুাকে সৰু পোৱালীবোৰক বুজোৱা। সেয়া বুজাইছা নে নাই তুমি যে সৰু পোৱালী বোৰক বুজোৱা, বুজুৱাইছা নে নাই ক্লাছ
অ ইণ্টাৰশিপ কৰি আছো লাহে-লাহে
অহঁ। ফুৰিব যাবা আজি আবেলি লৈ।
ফুৰিব যাম চাগে।
মোকো নহয় মানে আমাৰ সেইফালে যদি আহা তেতিয়া মোকো মাত দিবা আকৌ
অ আচ্ছা।
আহ।
মাত দিম বাৰু।
অ মা হঁতৰ ভাল
হা
ঘ
অঁ! আছে এইফালে তোমালোকৰ
ভালেই মাহঁতে কি কৰি আছে?
কিনো কৰিব ভাত পানী খালে খাই বৈ চবে এবাৰ এবাৰ আৰাম কৰিছে আৰু।
অ।
আৰু
মানে কি কি আছা খাই ভাল পোৱা
বগৰী আচাৰটো চবতকে বেছি ভাল পাওঁ আৰু তেতেলী আচাৰ
অহঁ
তুমি।
জলফাৰী, আম আৰু বগৰী যে মানে হেৰি, মিঠৈ দি কিনে বনাই। সেইটো ভাল পাওঁ গাছ টেঙা চাটনি কৰা নে নকৰা
কি টেঙা
গাজ-গাজ বাঁহৰ যে গাজ
আহ নকৰো আজিকালি কৰা নাই আৰু খাই পোৱা নাই কেনেকে কৰে বাও?
গাজ টেঙা চাটনিটো খাই পোৱা নাই।
নাই নাই খাই পোৱা নাই
মানে কি জানা গাজ বাঁহৰ গছৰ পৰা যে গাজটো আহে মানে সুককে পুলি টো
উম
সেই পুলিটো মানে ধুনীয়াকে চাকনি এখনত টিঙাই দি কিনে বনাই লৈ ফুটা ফুটিকে সেইখনত ৰুকি লয়, লৈ উঠি কিনে চেপি কিনে নহয় চেপি দিয়ে চেপি দি উঠি কিনে তেতিয়া সিঠা নিচিনা যে হয় স ন এটা। নহৰু এটা তাৰপাছত, আকৌ আদা তাৰপিছত নিমখ। সেইবোৰ দি কিনে মানে টেমাত ভৰাই কিনে থৈ দিয়ে তেতিয়া মানে যেতিয়া হয় খাব কাৰণে তেতিয়া টেঙাটো উঠে ন তেতিয়া খায় আৰু মানে যেতিয়া চব্জি বনাই ন তাত সেই টেঙাত পানী খিনি দি দিলে চব্জিখিনিও ধুনীয়া টেঙা হৈ যায়।
হয় নেকি বস্তুতটো
নহয় ইমান টেঙা খাব পৰা জোখতে হয়। আৰু মানে পানী ঢালি কিনে ভাত খাই তেতিয়া মানে তাত সে অলপ পিয়াজ কাটি চাটনি কৰি খালে ভাল লাগে আৰু। কি অঁ
খায় এইটো বস্তু।
এইটো বস্তু কিহেৰি খাই মানে
হ'ব দে কোৱা
এনেকেই খাই আৰু পিয়াঁজ-চিয়াঁজ কাটি কিনে
কথাবোৰ পাহৰি-পাহৰি গৈছে কিয়?
নাই কিবা এটা মন কৰি আছো যে সেইকাৰণে
অহঁ আচ্ছা।
অহঁ।
বাকী ঘৰ বুলি ভালে আছে আৰু
ভালেই। তোমাৰ?
অ আছো ভালে।
আহ তোমাৰ ঘৰত কোন কোন আছে?
মোৰ ঘৰত মা, পাপা তাৰপিছত দেউতা আজ পাপ আদ। মা, পাপা তাৰ পিছত দাদা আৰু মই
অঁ।
তোমালোকৰ?
মা, পাপা, ভাইটি, মই আৰু দাদী আছে।
আচ্ছা।
হেল্ল'
হেল্ল'
কোৱা?
কোৱা।
আচ্ছা।
উম।
বাকী আৰু এতিয়া ভাত পানী খাব লাগিছিলে নহয় তিনটা বাজিলে আহিলি।
নাই খাম আৰু অলপ পাছতকে খাব লাগিব। আহ।
এ তোমালোকৰ ঘৰত কোন কোন আছে।
আমাৰ ঘৰত এনে আমা আবা মই ভাইটি। আমিকেতাই
ভাইতিটো কিমান ডাঙৰ
ভাইটি এ পাঁচ বছৰ হৈছে আৰু। হ'ব দিয়া নহ'লে হা
অ হ'ব দিয়া।